অ' শুনি অ' হেৰি তোমাৰ চাগে দেৰি হ'ল ন অফিচৰ পৰা আহোতে?
অ'।
অ মই ভাবিছিলোঁৱে। অথনি মই তোমাক হোৱাটছএপত এটা মেছেজ দিছিলো তেতিয়া ব্যস্ত আছিলা চাগে।
অঁ ব্যস্ত নহয় মই ঘ ৰুম গৈ আছিলোঁ।।
অ অ অ।
চ' ড্ৰাইভিং কৰি আছিলোঁ চ' সেইকাৰণে মানে ৰিপ্লাই দিব পৰা নাই।
ভাত খালা অ মোৰো দেৰি হ'ল মই জাষ্ট খালো মই মোৰ মানে ৰান্ধাটো দেৰি হ'ল। অলপ আগতে খাই উঠিলো আৰু এনেই নাখাওঁ বাৰু এনেই সোনকালে হয় আজি অলপ দেৰি হ'ল কিবা এটা কাৰণত।
কোনে বনাইছে খানা তুমি?
এ মই বনাও কোনে বনাব আৰু হ হ।
হুম।
মই বনাইছো আৰু কোনে বনাব ন?
কেল?
অ কোনে বনাব মই নবনালে?
ঘৰত মানুহ নাই?
অ মইয়ে বনাবলৈ ঘৰ চাব লাগে চব।
এ ৰাম।
মোৰ দেউতা আছে দেউতা ন বয়সীয়াল মানুহ ন কোনে বনাব আৰু।
অ।
দেউতাটো নাজানে গেছে জ্বলাব নাজানে আৰু বয়সীয়াল মানুহ কোনেনো বনাব মই নবনালে ময়ে। বনাব লাগে।
আচ্ছা আচ্ছা। অলপ বনাই কিনে পঠাই দিবাচোন পাৰ্চেল কৰি কিনে।
হয় নেকি ঠিক আছে ঠিক আছে পইচাটো পঠাই দিয়ক বা। চেল কৰি মই খানাটো পঠাই দিম দেই হে হে।
পইচাটো পাৰ্চেল কৰি কেনেকে পঠায় খানাটোহে য়ে পাৰ্চেল কৰি পঠায়।
পইচাটো হেৰিত দিনেকে জমেট টমেট' যেনেকে দি দিয়ে পইচাটো পতককে দি দিব। স্কেন কৰি মই খানাটো পতককে পঠাই দিম পাৰ্চেলত।
অ' পইচা খুজিছা যে, খানা এটা খুৱাবলে।
পইচ খানাটো খুৱাবলে মই কিনিব নালাগিব জানো?
ৱ ঘৰত যিটো বনোৱা সেইটোয়ে পঠাবা তোমাক এক-
অ নহয় অও। ঘৰত মই মাছ মাংস কিনিবলে তুমি এতিয়া খুজিলা তোমাক তো আৰু মই নিৰামিষ- টো দিব নোৱাৰো ন, সেইটোৱে আৰু।
মৰমত ভাত এসাঁজ বনাই খোৱালে এইটোৱে ডাঙৰ কথা, আকৌ নিৰামিষ-
তুমি আৰু গেষ্ট হয় ন তুমি।
অ গেষ্ট হয় গেষ্ট হলে কি হল আকৌ গেষ্ট বোলে পিঅ'ৰ ভেজ তেতিয়া কি কৰিবা?
হাঁ হাঁ হাঁ ঠিক আছে বাৰু। মই এই চিম্পুল কে বনালো এ শাক বনালো মৰিচা শাক ৰঙা মৰিচা। আৰু ভাজি এটা বনালো আজি মানে ছেটাৰডে ন নহ'লে কিবা আনিলো হয়। এ আৰু মই ভাজি- বনালো আৰু ভাত চিম্পুল কে, কালি অলপ স্পেচিয়েল খোৱা যাব। কালি চানডে ন, অঁ মই মানে- ছেটাৰডে আৰু টিউচডে নেখাওঁ, এই দুদিন। অ' সেনকা। অঁ' তাৰমানে মই শনিটো মানো আৰু মানে মংগলবাৰটো মানো আৰু হনুমান- বাবাজি বুলি আৰু সেইটো কথা। তেনেকে বাকী কেইদিন খাওঁ।
বাকী ঘৰ ক'ত আছিলে? নাৰেংগী।
অঁ অঁ।
অ' নাৰেংগীৰ কত?
এ নাৰেঙগী মদঘৰীয়া বুলি কয়।
অঁ কালি গৈছিলো মদ ঘৰীয়া।
উম' উম' উম' উম'
উম'
তোমাৰ সদায় দেৰি হয় চাগে ইমান ন, আহোঁতে।
অঁহ'
অঁঅ' সদিয়া। মই গম পাম।
মই ৰুম মই ৰুমৰ মই আজি ৰুমত যোৱা নাই আইতাৰ ঘৰতে আছো নাৰেংগীত।
অঁ মই তাৰমানে আগতে যেত- তিয়া কৰিছিলোঁ মই ঘৰ আহি পাওঁ পুৰা নাইন থাৰ্টিত, সেইকাৰণে মই গম পাইছোঁ।
অঁ'
মই ঘৰত ইমান তে মানুহে ভাবিব কিছ নে বা ইমান ৰাতি নে? মইও ময় নাইন থাৰটিতে আহি পাইছিলো। অঁ' সেইটো, মোক মানে চুটি কেতিয়াবাই দিয়ে। মোক ছুটী ছিক্স থাৰ্টিতে দিয়ে, কিন্তু আহোঁতে আহোতে মোৰ নাইন থাৰ্টি হয়।
উম' এতিয়াতো গোটেই ৰাতি ছুটি নোপোৱা।
এতিয়াতো আৰু কাম নাই মোৰ আৰু।
কেলে কাম নাই?
অঁ' ফাত- তা ঘৰৰ কথাটো বেলেগ দিয়াচোন, বাহিৰৰ কথাটো বেলেগ, এইটোৱে- এইটো এইটোতো তোমাৰ গোটেই লাইফ টাই লাইফ টাইম থাকিব এইটো অ কিন্তু সেই তেতিয়া মানে এইটো তাৰ মানে মই তেতিয়া এইটো প্লাছ এইটো আছিলে এইটোৰ লগত তাৰ লগত থাকিব এইটো আৰু কমন এইটো প্লাছ সেইটো আছিলে। কিন্তু এতিয়া তাৰমানে এটা প্লাছ গুচি গ'ল আৰু মাইনাছ হৈ গ'ল।
উম মাইনাছৰ লগত সেইপিনে চেলাৰীটো যে প্লাছ হৈছিলে।
সেইটো হয় কথাটো নোহোৱা নহয় বাৰু কিন্তু তাৰমানৰে কি জানে নাই ঘৰত থাকিলে তুমি যিমানে কাম নকৰে সেইটোক কামটো অলপ বেলেগ হয় ন তাৰমানে ফে আহি কিনে মই ফেনৰ হাৱাটো আৰু এতিয়া কিবা এটা বহাই দিলোঁ আহি পেলাই ফেনৰ হাৱাটো খালোঁ। কিন্তু বাহিৰৰ সেইটো অলপ বেলেগ হয় যে হয়নে নহয় বা কিবা ভোক লাগিল কিবা এটা বনাই খাই দিলো লগে লগে আৰু কিবা এটা কৰি থাকিলো সেইটো মানে ঘৰৰ কামটো অলপ বেলেগ হয় সেইটো সেইকাৰণে সিমান মানে কষ্ট ফিল অনুভৱ কৰা নাযায়
আহ হা মই বহুত অনুভৱ কৰিছো একদম অন্তৰৰ পৰা দেই
হা হা হা হা
মই অন্তৰৰ পৰা অনুভৱ কৰিছোঁ।
অ হা তোমাৰ কি হলা আজি কি খালা অ তুমি আজি কি খালা?
মই আজি পনীৰ
অ পনীৰ ঠিকে কৰিছা কোনে বনালে?
কোনে বনালে?
আইতা
অঁ
কোনেনো বনাব আৰু কিমাননো বনাই খাবা
অ সেইটো হয়
সদায় ভাতে খোৱা নাই কেতিয়াবা বেলেগ অ মোৰ যি মন যায় তাকে বনাও।
মই কেতিয়াবা ভাত ভাতে নাখাওঁতো দুই তিনিদিন ভাতে নেখাওঁ মই
কি খোৱা কি খোৱা?
একো নেখাওঁ
একো নোখোৱা?
উম হম
অ সেইটো আৰু কেনেকা কথা-
উম
একোৱে নোখোৱা -
মই দুপৰীয়া যদি ভাত নাখাওঁ ৰাতি খাম আৰু যদি ৰা ৰাতি ৰা যদি দুপৰীয়া ভাত খাওঁ ৰাতি নাখাওঁ আৰু যদি ৰাতি ভাত খাওঁ দু কি এনেকুৱা অ-
অ নোখোৱা মানে ৰুটি খোৱা নে একোৱে নোখোৱা?
একো নেখাওঁ
অ' বাপৰে গেছট্ৰিক হ'ব দেখোন।
গেষ্টিক গেষ্টিকে তিনদিন হস্পিটেলত এডমিট কৰি ৰাখিছিলোঁ।
কিবা এটা খাব লাগে সৰু ৰুটি চুটি হলেও এটা কিবা সৰু খাই দিবা।
খাবলৈ মন নাযায় অভাৰ টাইম হৈ গলে অভাৰ টাইম হৈ গলে তিনটাত তিনিটা পাছত যদি খাওঁ মূৰটো বিষাই থাকে।
অ।
উম।
মানে বহুত টাইম একো নোখোৱাকে থাকিলে তোমাৰ গেছ হয়। কিবা এটা ৰুটি -পুটি খাই দিব লাগে।
কিমান ৰুটি ৰুটি ৰুটি ৰুটিৰ পৰা মই দূৰতে থাকো। ৰুটিৰ পৰা মই
হয়। চব্জি অকমান লৈ যাবা।
হা।
চব্জি অকমান লৈ খাব লাগে।
বুজা নাই?
হয়। মানে অকল ৰুটি নহয় ৰুটিৰ লগত চব্জি বা জেলি তেনেকে লৈ খাব লাগে।
এই খাব মন নাযায়।
অ মোৰ ৰাতিপুৱা তেনেকুৱা হয় ৰাতিপুৱা মোৰো খাবৰ মন নাযায় কিন্তু মই এটা মই কিন্তু বেছি নাখাও দেই এটা ৰুটি। এটা ৰুটি চবজি নাইবা জেলি লগাই লওঁ বা বাটাৰ। ৰাতিপুৱা মোৰ খাবৈমন নাযায়।
আৰু ইমান গৰম। পৰে ইমান মানে তোমাৰ এইটো কি নাম জানো ডিহাইড্ৰেচন হৈ থাকে।
অ হয় তুমি ঠিকে কৈছা। গৰমতে ইমান অশান্ত বিলাকে অ এই মাজতে মই নেমু চেপি চেপি খাওঁ আৰু দিনতো বহুত বাৰ খাওঁ মই নেমু চিপি অকমান এনেকে খাওঁ। অ এইটো ঠিকে কৈছা।
টো বেয়া নহয়।
হা।
এইটোও বেয়া নহয় তোমাৰ কিন্তু এইটো কি নাম জানো এই নেম্বুটো।
অ নেমুতো বেয়া নহয়।
নেম্বুটো খাব নেম্বুটো খালে তমাৰ মানে এনা এইটো এনাৰজি এটা পাই যায় ন নেম্বুটো।
অ অ নেমুৰ লগত মই অলপমান অ ক'লা নিমখ অলপ দি খাই দিওঁ। কিন্তু আগতে মোৰ হেবিট এটা বেয়া আছিলে মই মানে খুব। প্ৰায় এইবিলাক খাইছিলো এতিয়া কিন্তু মই এইবিলাক কমপ্লিটলি এৰিছোঁ। আগতে মই খুব খাইছিলো স্প্ৰাইট কক এইবিলাক খাইছিলো এতিয়া নাখাওঁ এতিয়া। মন গ'লে নিমুটেঙাটো খাই দিওঁ। চৰবত কৰি তেনেকে আৰু।
কিছু।
কলা নিমখ দিওঁ হা।
সেইকাৰণে ভা নহ ভাবিছোঁ কোম্পানী বিলাক কেনেকে উঠিছে তোমাৰ কাৰণে উঠিছে। কোম্পানী বিলাক।
অ মোৰ কাৰণে বহুত উঠিলে কি কবা আৰু বহুত উঠি গ'ল।
উম।
মানে কি মাছ খাইছিলোঁ। ইমানো এয়া আৰু আচলতে এইটো ইমান ভাল বস্তু নহয় সেইবিলাক।
উম।
সেইটো কথা আৰু এতিয়া মানে খাওঁ কি মই কমপ্লিট বেলেগ হৈ গলোঁ এতিয়া মই নেমু টেঙা খাওঁ আৰু কি খাওঁ জানা ডেইলি এটা এটা ডাব খাওঁ তাৰপিছে দেইলি এটা এটা খাওঁ নহয় তাৰমানে মই সে আগৰ সেই বস্তু মানে আগতে মই বহুত বেয়া খাইছিলোঁ সেইবিলাক খাইছিলোঁ খাইছিলোঁ এইবিলাক বহুত বেয়া হয়তো সেইকাৰণে মই এতিয়া ডাবটো খাওঁ আৰম্ভ কৰি দিছো মেগী চেগী নাখাওঁ আৰু এইবিলাক ভাল বস্তু নহয়
উম
কাৰণে আৰু খাবৰ মন গ'লে কি বনাও জানানে ঘৰতে তাৰ মানে মই ৰুটি খাব টান পাও ৰুটি নাখাও মানে লুচি বনাওঁ লুচি কিন্তু ঘৰৰ লুচিটো সিমান বেয়া নহয় কাৰণ আমি বেয়া তেল নিদিও নহয় লুচি বনাম অ বা তোমাৰ ঘিউৰে বনাই দিওঁ হেৰি কৰি দিওঁ তেলেতীয়া কৰি দিওঁ আৰু লগত তুমি নিজে ভাজি এটা বনাই লওঁ কিন্তু সেইটো সিমান অন্যায় নকৰে বাহিৰৰ বস্তুটো হে বেয়া ঘৰতটো আমি ধৰা
বাহিৰৰ বস্তু তোমাৰ বেয়া কিয় তোমাৰ এইটোত কেমিকেল দিয়া থাকে এইবোৰ দিয়া থাকে
উম উম উম অ
সেইকাৰণে মেডিচিন দিয়া থাকে সেইকাৰণে তোমাৰ ভাল এইকেইটা
উম ঘৰত মই ঘিউৰে বনাও বা তোমাৰ তেলেৰে লগে লগে অকমান বনাই দি কিন্তু শুকান ৰুট ৰুটি অলপ বেয়া পাওঁ
এ একো নাই পানীত তিয়াই দিবা
উম কিন্তু বেছি নাখাওঁ দেই এটাই খাওঁ সেই পানীত তিয়া সেইবিলাক কোনে খাই জানে একদম যেতিয়াই দাঁত নাইকিয়া শোলা লাপুং গুৰাই খাই পানী তিয়াই
আগৰ পৰা এক্সপিৰিয়েঞ্চ ল'লে নে এতিয়া পিছত গৈ ঠিক হ'ব
মই সেনেকে দিওঁ বাৰু দেউতাক দেউ তাক মানে পানীত তিয়াই নিদিওঁ কেনেকে দিওঁ যানানে মই কেনেকে দিওঁ
উম টাইমছ আপ
অক ঠিক আছে।